হেল্ল
অ শুনা পাইছেনে
অ শুনা পাইছো পাইছো তুমি শুনিছা নাই
মই শুনিছো অ কি কৰি আছিলে আপুনি
অ এই মই তোমাৰ এনেকুৱা গৰম পৰিছে তাকে বহি আছিলো অকণমান বিচনাতে তুমি কি কৰিছা
এনে মই এই কলেজলৈ আহিলো কলেজত আপোনাৰ এতিয়া ব্ৰেক আছিলে ব্ৰেকৰ টাইমত আৰু পিয়াছোঁ ইমান গৰম ত' ইয়াতো। এ কাৰেণ্ট-চাৰেণ্ট নাই একে গৰম। কাৰেণ্ট-চাছেণ্ট নাই।
উম।
এ' গৰম আৰু গোটেই, হা?
বাকী, ভাত-পানী খালা নে নাই?
পানী খালো বাৰু কলেজ অহা আগতে খালো এতিয়া কলেজত আহি পেলাই পুৰা ইউনিফৰ্ম চনিফৰ্ম পিন্ধিলে অহাটো হল একেবাৰে চোলা তোলা আৰু চোলা লং পেণ্ট জোতা চোতা মান গৰম হৈ গৈছে আৰু যামেই আৰু অলপ টাইমতে এটা ক্লাছ কৰি যামগৈ গৰম বন্ধ নাই দিয়া।
অ অ তাকে বাকী খবৰ খাতি কেনেকুৱা?
খবৰ খাতি আৰু জীয়াই আছো ইমান ভালো নহয় ইমান বেয়াও নহয়।
তাকে তাকে।
আপোনাৰ?
মোৰো মোৰ বাৰু ভালেই ভালেই বাৰু দেই তাকে বহুত দিনৰ মূৰত ফোন কৰিলা আকৌ দেই
তাকে বহুত দিনৰ মূৰত তাকে বোলো মনত পৰিলে কি কৰি আছে।
অ তাকে ভালেই কৰিলা ভালেই কৰিলা মানে সেই মোৰো মানে তোমালৈ ফোন কৰিম বুলি মই ভাবি আছিলো মইয়ো মানে তোমাৰ হেৰি অ মানে সেই মোৰ আজিকালি যে মানুহ বিলাক যে তোমাৰ আৰ্থিন নহয় গম পাইছা নাই। এনি টাইম যে তোমাৰ জোতা চেণ্ডেল পিন্ধি থাকে সেইকাৰণে এই মানে সেই বিষয়টোৰ ওপৰত মানে অকণমান তোমাৰ সৈতে আলোচনা কৰিবলগীয়া আছিলে।
আচ্ছা একদম বহুত গুৰুত্বপূৰ্ণ বিষয়ৰ কথা কৈছে আপুনি
অ তাকে
হয় হয় হয় মই মই আপুনি এতিয়া কলত মানে কথাটো অনুভৱ কৰিছো সেইটো হয় কিন্তু মই এতিয়া নিজে জোটা পিন্ধি ঘূৰি ফুৰিছো মোৰ মানে অলপ প্ৰব্লেম হৈছে হয় মানে।
হয় হয় এতিয়া তুমি চাবাচোন জোতা পিন্ধিলে মানুহৰ গৰমটো বাৰু বেছিকৈ নুঠেনে বাৰু।
হয় হয় হয় বেছিকে উঠে।
অঁ গতিকে সেই সেইবিলাকেই আচলতে আমাৰ বহুত মানে শৰীৰৰ কাৰণে হানিকাৰক গম পাইছা নাই। আমি এতিয়া তোমাৰ এতিয়া তোমাৰ চাবা দেই এতিয়া যিমানেই আমাৰ দেশখন আধুনিক হৈ আহিছে গম পাইছা নাই। সিমানে সি সিমানে কি হৈছে মানুহে চেন্দেল আৰু জোতা মানে এনি টাইম পিন্ধিয়ে থাকে আজিকালি
একদম সঁচা কথা কৈছে।
অ তোমাৰ সেই আগৰ দিনৰ যদি কথাবিলাক চোৱা তেনেহলে আগতে কিন্তু তেনেকুৱা নাছিলে গম পাইছা নাই।
উম উম উম উম উম-
অ আগতে কি হৈছিলে তোমাৰ সেই মানুহ বিলাকে তোমাৰ চেনেল ইমানকৈ নিপিন্ধিছিলেই তোমাৰ খালী ভৰিয়েহে খোজকাাঢ়িছিলে। গম পাইছা নাই আৰু সেই সেই- সেইকাৰণে কি হৈছিল তোমাৰ সেই আগৰ দিনৰ মানুহবিলাকৰ তোমাৰ- হেৰিয়ো নাছিলে তোমাৰ বেমাৰ আজাৰও না চিলে গম পাইছা? কিন্তু এতিয়া, এতিয়া মানুহবিলাকৰ তুমি চোৱাচোন, এতিয়া মানুহবিলাকৰ তোমাৰ ইটো, বে-ইটো, ইটো বেমাৰ হয়, সিটো বেমাৰ হয়, মানে তোমাৰ বেমাৰে, বেমাৰ গাৰ পৰা নাজায়ে আৰু সেনেকুৱা। অ', সেইটোকাৰণে আমি চেডেল-চেন্দেলটো আমি এতিয়া কম পিন্ধিব লাগে গম পাইছা নাই? এতিয়া তোমাৰ গৰম যেনেকুৱা পৰিছে।
নহয়, নহয়, নহয়, ঠিকেই, ঠিকে কৈছে, গৰমটো পৰিছে কিন্তু চেণ্ডেলটো কম পিন্ধিব লাগে তেনেকুৱা বুলি কোনো সেইটো এ, মানে বিষয়টো মানে ফল হিচাপে ল'ব নোৱাৰে, তাক চেণ্ডেলটো কম পিন্ধিব লাগে বুলি চেণ্ডেল মানে জোতা, চেণ্ডেল এতিয়া চাওঁক, এতিয়া আপুনি গাঁৱৰ আমি গাঁৱৰ মানুহ ন? গাঁৱৰ জেগাত থাকোঁ, ত' য'তে ত'তে থু, খেকাৰ, লেতেৰাছ এইবিলাক পৰি থাকে ন? ত' তাৰ বি মানে এটা প্ৰতিকাৰ স্বৰূপে আমি জোতা মানে পিন্ধিবলগীয়া হ'বই মানে এইটো কম্পালচৰি আৰু, বুজি পাইছেনে? লেতেৰা তাৰপিছত তাৰ পৰা বাচি ৰাখিবৰ কাৰণে, নিজৰ বচাই ৰাখিবৰ কাৰণে, নিজকে এতিয়া সেইবিলাক যে, আ, গাঁৱত যে, মানে যোনবিলাক মাটিৰ মানে বেয়া লেতেৰা জেগা থাকে ন' তাত যদি খালি ভৰিৰে খোজ দিয়ে, ত' আমাৰ তাত মানে এইবিলাক পেলু, চেলুৰবিলাক কণী ন' সেইবিলাক সোমাব মাখি কণী এইবিলাক সোমাব ভৰিত তলুৱাই দি আৰু ভৰি তলুৱাই দি মানে চব সোমাব পাৰে মানুহৰ ভৰি তলুৱা সেইটোকাৰণে মানে আমি চেণ্ডেল বা জোতা পিন্ধাটো মানে এইটো, এটা বহুত মানে প্ৰয়োজনীয় কথা। ঠিক আছে, ত' তাৰ লগতে মানে আজিকালি কি হৈছে? মানে মানুহে এইবিলাক বেছ বেছিকে ব্যৱহাৰ কৰিব লৈছে, বেছি ব্যৱহাৰ কৰাটো মানে উ
বেয়া হৈছে, সেই মই-মই আচলতে সে-সেইটোৱে কথাটো ক'বলৈ গৈছিলোঁ, মই যে, সেইটো এইটো কথা কোৱা নাই যে, মানুহে তোমাৰ একেবাৰে জোতা, চেণ্ডেল পিন্ধিবই নালাগে। কিন্তু মানে এনেকুৱা হৈছে তোমাৰ আজিকালি যে, জোতা, চেণ্ডেল নোখোলেই সেইটো গম পাইছা নাই? তোমাৰ এতিয়া তুমি নিজৰ ক্ষেত্ৰতে চোৱাচোন, তুমি জানোঁ আহ-আৰ্থিন হৈ থাকা জানোঁ আজিকালি? তুমিতো অ', সে-সেইটোৱে কৈছোঁ, এতিয়া তোমাক কি হৈছে, তুমি নিজে তুমি জোতাযোৰ নোখোলা বা চেণ্ডেলযোৰ নোখোলা। এতিয়া তোমাৰ মানুহবিলাকে অকল তুমি বুলিয়ে নহয় মানে আমি চ আমাৰ চবৰে এতিয়া কি হৈছে? আমি কি কৰোঁ আমি অ' ৰাতিপুৱা তোমাৰ শুৱাপা উঠাৰ পৰা চেণ্ডেলযোৰ পিন্ধোঁ তাৰপিছত গা ধোৱা সময়তো নোখোলো। একদম তোমাৰ পিন্ধি থাকোঁ, পিন্ধি থাকোঁ, একেবাৰে নন ষ্টপ যেতিয়া আমি শোৱাৰ সময় হয়গে। তেতিয়া আচলতে আমি, তেতিয়াহে আমি খুলি, মেলি আমি সেই বিচনাত উঠোঁ, কিন্তু আকৌ সেই ৰা ৰাতিপুৱা পিছদিনাখন বিচনাৰ পৰা উঠাৰ পা, আমাৰ ভৰিত কিন্তু মাটিত নপৰে, আকৌ সেই অ', একেটা হেৰিকে ৰিপিট হৈ থাকে গম পাইছা নাই? চাৰ্কলকে।
বুজিছোঁ, বুজিছোঁ চাইকেলটো একেটা চাইকেলে ৰিপিত হৈ থাকে ত' মানে এ ঠিকে কৈছে আপুনি মই কথাটো আপোনাক বুজি পাইছিলোঁ, অ', ময়ো আগতে এনেকে ভাবিছিলোঁ এবাৰ। মোক এজন আমাৰ আগতে এ, মাষ্টৰে মানে শিক্ষকে কৈছিলে, মোকো আমাকো এবাৰ কৈছিলে, এইটো কথা। টো, মানুহৰ মানে ভৰি বস্তুটো যে, ভৰি বস্তুটোয়ে মাটিৰ স্পৰ্শ মানে পাই থাকিব লাগে। কিয়নো মানে এ ভৰি এতিয়া মানে আমাৰ মানে চ গোটেই আমাৰা মানে অংগ প্ৰতংগ বিলাক আছে মানে অৰ্গেন বিলাক আছে ডাঙৰ, ডাঙৰ লিভাৰ কিডনী বা ধৰি একেবাৰে মগজো লৈকে। ভৰি তলোৱাত মানে প্ৰতিটোৰকে কানেক্ট কৰিব পৰা এটা মানে এ লিংক, লিংক বুলি কয় যে তেনেকুৱা ধৰণৰ এটা লিংক, লিংক আছে ভৰি তলোৱাত। ৰাতিপুৱা যেতিয়া মানুহে শুই উঠি পেলাই সোনকালে খালী ভৰিৰে মানে চফা জেগাত আৰু খোজ খাঢ়িব মাটিৰ এটা ভাপ পাব ন সেই ভাপটোৰ ভ টোৱে মানে ভৰি তলোত যেতিয়া মানে অ', আমাৰ যোনবিলাক অংগ আছে অৰ্গেন বিলাক আছে ন সিহঁতক মানে অলপ মানে সতেজ কৰাত সহায় কৰে। বুজি পাইছে এ কিডনীৰ অ' এতিয়া বহুত খিনি ধৰণৰ মানে কিডনীৰ কাৰণে আমাৰ কিডনীৰ প্ৰব্লেমো কেতিয়াবা দূৰ হ হোৱাৰ চান্স আছে। তাৰপ হাৰ্টৰ, হাৰ্টৰ কাৰণে। আহ লিভাৰৰ কাৰণে তা ব্ৰেইনৰ কাৰণে ব্ৰেইনৰ যোনবিলাক অ', ফাংচন কৰা মানে যোন যোনবিলাক কাম হয় ন সেইবিলাক অলপ সুচল কৰাত সহায় কৰে মানে, সতেজ, সতেজ লাগিব ফ্ৰেছ, ফ্ৰেছ মাইণ্ডটো হৈ থাকিব। অ', এইকাৰণে মানে আমি কি কৰে অ', অলপ হলেও ৰাতিপুৱা আমিতো এতিয়াতো লৰা চটো পিন্ধিবই লাগিব। ক'বালে যাওটে ডিউটি যাওঁতে বা স্কুল স্কুল যাওঁতে নে কলেজ যাওঁতে এইটো ইউনিফৰ্মে ন। ত' এইটো মেইন্টেইন কৰিব লাগিব ন ত' সেই এ কাৰণে মানে সেইকাৰণে সেইটোকো বৰ্তাই ৰাখি পেলাই তাৰ লগতে আমি মাটিত এনেকে খোজ খোজকাঢ়ি ৰাতিপুৱা শুই উঠি খোজঢ়িলো নিয়ৰত খালি ভৰিৰে অকমান খোজ ৰাতিপুৱা ত' সেইবিলাক কৰিলে মানে কি হয় আমাৰ স্বাস্থ্যতটো ভালে ৰাখিব ত সেইকাৰণে মানে সেই বস্তুতটো অলপ অ', প্ৰাধান্যতা দিব লাগিব আৰু।
হয় নিশ্চয় দিব লাগিব, এতিয়া তোমাৰ সেই মই আৰু এটা কথা মনত পৰিছে দেই। তোমাৰ সেই আগৰ এতিয়া মানুহ বিলাকৰ কি হৈছে গ'ম পাইছে না তোমাৰ খুব কম বয়সৰ তোমাৰ এতিয়া সৰু, সৰু ল'ৰা ছোৱালী তোমাৰ বিশ বছৰ পঁচিশ বছৰৰ ল'ৰা ছোৱালীয়ে কি হয় এতিয়া তোমাৰ চশমা ব্যৱহাৰ কৰিবলগীয়া হয় সেইটো কেলে হৈছে গ'ম পাই নাই সেইটো তোমাৰ সেই আমি যে এনি টাইম যে প্লাষ্টিকৰ চেন্দেল জোতাবিলাক পিন্ধি থাকো তাৰ পৰা কি হৈছে আমাৰ সেই চকুৰ পাৱাৰ খিনি খুব কম বয়সতে কমি গৈছে গ'ম পাইছা নাই। এতিয়া তুমি অ' তোমাৰ এতিয়া যদি সেই ককা আইতাবিলাকলৈকে যদি চোৱা তেনেহ'লে সেই ককা আইতাবিলাকক কি হৈছিলে মানে বয়স বয়োজ্যেষ্ঠ লোকবিলাকৰ কিন্তু এতিয়ালৈকে মানে তোমাৰ সেই আগৰ দিনৰ মানুহৰ কথা কৈছোঁ এতিয়ালৈকে মানে কিন্তু চশমা ল'বলগীয়া অৱস্থা হোৱা নাই গ'ম পাইছা। কিন্তু তাৰ ক্ষেত্ৰত সেই ক্ষেত্ৰত যদি আমাৰ এতিয়া মানুহবিলাক চাওঁ এতিয়া নতুনকে উঠি অহা প্ৰজন্মবিলাকলৈ চাওঁ তেনেহ'লে কি হৈছে আমি এতিয়া তোমাৰ খুব কম বয়সতে চশমা পিন্ধিবলগীয়া অৱস্থা। কাৰণ ইয়াৰ আচলতে অ', ইয়াৰ মূল কাৰণটোৱে হৈছে তোমাৰ এই এতিয়া আমাৰ জোতা চেণ্ডেল বিলাক।
উম হম হয়, হয়। এইটো মানে কি হয় মই মই বুজি পাইছোঁ আপুনি কোৱা কথাটো। মানে যিহেতু কলে আপুনি প্লাষ্টিকৰ প্ৰসংগতটো অ উল্লেখ কৰিছে যেতিয়া মানে বস্তুতটো কি হৈছে এতিয়া আমি চেণ্ডেল চাবলৈ যাওঁতে দুটাজেগাৰ পৰা চেণ্ডেল- ন এটা আপোনাৰ কোমল চেণ্ডেল পাই এটা যে প্লাষ্টিকৰ চেণ্ডেল পায় মানে গৰমত এতিয়া চেণ্ডেলটো ঘামেই ন ভৰিটো ঘামেই ন তেতিয়া সেই ঘামটো মানে ঘামটো মানে যদি হেৰিয়াত লাগি পেলাই চেণ্ডেলত লাগি পেলাই যদি বেছি ঘামে ন তেতিয়া মানে প্ৰব্লেম কৰে অকনমান বেছি প্ৰব্লেম কৰে তেনেকুৱা ক্ষেত্ৰত মানে আমি চৌজ কৰে চেন্দেল বা জোতা চুজ কৰোনে মানে আমি অকণমান কাপোৰৰ টাইপৰ কোমল হওক। আৰু এই কিছুমান চামৰাৰ চেণ্ডল থাকে ন মানে যোনবিলাক নাঘামে প্লাষ্টিকৰ নহয় মানে। ত তেনেকুৱা বস্তুো পায় তেনেকুৱা প্ৰডাক্টো পায় নহয় ত তেনেকুৱা বিলাক ইউজ কৰিব লাগে তেতিয়া অলপ মানে আমি তাৰ পৰা বাচি থাকিব পাৰিম আৰু
বাচি থাকিব উম হে সেইটো হয় বাৰু কিন্তু এতিয়া কি হয় মানুহবিলাকে তোমাৰ কোৱালিটি নাচায় নহয় গম পাইছা নাই আজিকালি মানুহে তোমাৰ কম দামত যিটো বস্তু পায় সেইটো আৰু সেইটো কাৰণে এতিয়া তোমাৰ অ সেইটো কাৰণে তোমাৰ কি হৈছে এতিয়া মানুহ বিলাকৰ চকু বিলাক সোনকালে বেয়া হৈছে এ আমি যদি তোমাৰ অ এতিয়া যদি আমি যদি চেন্দেলটো তোমাৰ দিনটোত তোমাৰ ধৰি লোৱা দহ মিনিট মান হলেও যদি আমি পৃথিৱীৰ সংস্পৰ্শলৈ আহোঁ গম পাইছা নাই মানে আৰ্থিন যদি হৈ থাকোঁ তেনেহলে কি হব আমাৰ দৃষ্টি শক্তিটো আমাৰ মানে বাঢ়িব গম পাইছানে। আমাৰ দৃষ্টি দৃষ্টিশক্তিটো ভালে থাকিব মানে এতিয়া আমাৰ ঘপককৈ আমি সেইখিনি বস্তু হে নেহেৰাই মানে আমাৰ চকুৰ পাৱাৰটো ইমান সোনকালে কমি নাযায় গম পাইছা আকৌ আমি সেই অঁ এই ধৰি লোৱা মাটিত খোজকাঢ়িব লাগে গম পাইছা নে তোমাৰ বনৰ ওপৰত খোজ কাঢ়িব লাগে
উম হয় হয় ৰাতিপুৱা ৰাতিপুৱা নিয়ৰত খোজ কাঢ়িব লাগে খালী ভৰিৰে অলপ হেইবিলাক মানে হয় হয় এইবিলাকে মানে স্বাস্থ্য অকমান ভাল কৰে আৰু মই যেনেকে ক'লো আপোনাৰ বা আপুনি যেনেকে কৈছে চকুৰ পাৱাৰ কমি গৈছে মানুহৰ তই মই এ যেনেকে কলো এইবিলাক যদি আমি সদায় অনুহৰণ কৰি থাকো। ত তেনেহলে মানে আমাৰ ভৱিষ্যতে যোনবিলাক অসুবিধা হবলগীয়া আছে। এ এ নোহোৱাতো হয় নাযায় অসুবিধাতো সবৰে হবই এটা সময়ত। এইটো নোহোৱাকেনো ক'ত থাকিব কিন্তু মানে অলপ হেইয়া চাঞ্চটো কমিব আৰু বা চাঞ্চ যিটো মানে বাঢ়িব যে ই হেৰি হব বেমাৰ হোৱাৰ যোনটো চান্স সেইটো কমি যাব বা ভাল হোৱাৰ অকমান স্বাস্থ্য ভাল হোৱাৰ যোনটো চান্স সেইটো বাঢ়ি যাব। ত সেই তেনেকে ক্ষেত্ৰত মানে এ আমি কিছুমান বস্তু প্ৰকৃতিৰ পৰাও মানে নিজক অ মানে প্ৰকৃতিৰ লগত কানেক্ট কৰি ৰাখিব লাগিব। এতিয়া আমি ভৰিতো লোৱাৰে ভৰি তলোৱাৰে মানে কৰিব পাৰো সেইটো প্ৰকৃতি খনৰ লগত যেনেকে আপুনি ক'লে আৰ্ শব্দটো সদায় হলে সেই বস্তুটো এনে কৰি ৰাখিব পাৰো বুজি পাইছে মাটিৰ যেতিয়া আমি আহিম তেতিয়া আমাৰ যোনটো সতৰ্কতা অনুভৱ কৰিম ন সেইটো যোনে যোনে কৰি চাব তেতিয়াহে গম পাব মানে মই কৰি পাইছো মানে মই সেইটো কাৰণে কৈছো হয় ৰাতিপুৱা এই গৰমৰ দিনত যদি নিয়ৰত যদি অকমান যদি আপুনি খোজাকাঢ়ি দিয়ে নহয় আপোনাৰ গোটেই দিনটো কাৰনে মানে শৰীৰটোৰ পুৰা কুল কুল লাগি থাকিব
হয় হয় সেইটো হয় বাৰু এতিয়া মানে সেই সেই তেনেকুৱা মানে আমাৰ গোটেই শৰীৰটোৰ সামঞ্জস্য ভৰিৰ সৈতে আছে গম পাইছা নাই। ভৰিৰ সৈতে আমাৰ এটা সম্পৰ্ক আছে। এতিয়া তোমাৰ কি হয় অ আমাৰ যদি খুব গৰম উঠে, তেনেহলে আমি যদি সেই ভৰিকেইটা যদি খালী ভৰিৰে যদি মাটিত অকণমান দেৰি ৰখি দিওঁ, তেনেহ'লে চাবাচোন অট'মেটিকেলি আমাৰ শৰীৰটো মানে চেঁচা হ'বলে ধৰে, আৰু তোমাৰ যেতিয়া গৰম উঠে, তোমাৰ যদি সেই ভৰিটোত যদি তুমি অকমান ঠাণ্ডা পেলাবলৈ চোৱা, তোমাৰ ভৰিটো ঠাণ্ডা পালে কি হব অ'মেটিক অট-মেটিক গোটেই শৰীৰটো ঠাণ্ডা হৈ যাব গতিকে অ। হয় হয় সেইটোৱে মানে তোমাৰ সেই সেইকাৰণে আমাৰ আমি খালী ভৰিৰে খোজকাঢ়িব লাগে, আমাৰ যিহে টো এতিয়া স্বাস্থ্যটো আমাৰ সকলোৰে বেয়া হৈছে হয় নহয়, স্বাস্থ্যটো আৰু এতিয়া ভালেই নাই চব অসুস্থ হৈ আছে, গতিকে আমাৰ সেই স্বা টো ভাল কৰিবলৈ আমি কি কৰিব লাগে অকণমান খোজো কাঢ়িব লাগে, খালী ভৰিৰে। যাতে আমাৰ স্বাস্থ্যটো ভালে থাকে, আৰ্থিন হৈ থাকিবলৈ চেষ্টা কৰিব লাগে। উম সেইখিনি আৰু কথাখিনি আজি ইমান খিনি কথা আলোচনা কৰিলো, তোমাৰ হতে। ভাল লাগিল বাৰু কথা পাতি।
ঠিক আছে দিয়ক টাইমো হৈছে মই এইফালে যাবও লাগে, তাকে এতিয়া যাম আৰু এফালে।
অ বাৰু তেতিয়া অ তেতিয়া আজিলৈ ৰাখিছো।